ছ দে তই
এ আছো এই হেৰি কথা এটা শুনচোন
ক
মানে পৰীক্ষাটো আমাৰ শেষ হবই ন একেইদিনতে
অ
পৰীক্ষাটো শেষ হোৱাৰ পিছত তাৰপিছত আমি খানা এটা খাম দেখাবিনেে তই
খান্ দে ক'ত খাবি। ঘৰতেনে এনে বেলেগ ক'ৰবাত যাবি।
কত ঘৰৰত খানা খাই গনো খানা মানে এনেকে বেলেগ জেগাত খাম গ দেেই চবেই তই তই স্কুটিখন আনিবি অ তই স্কুটিখন আনিবি
অ মাতটো শুনা পোৱা নাই
হেল্ল'
অ পাইছোতে এতিয়া। তহতই সেইফালাই কিয় ইমান ইমান তহতই সেইফালাই ইমান এইটোবে প্ৰব্লেম নে প্
কিহৰ
নেটৱাকৰ।
এ নেটৱৰ্ক মানে আমাৰ তেনেকুৱাই দে গাঁৱলীয়া জেগা
উম
এতিয়া এনে কচোন কেনেকুৱা মানে কেনেকুৱা জোগাত খাবি উ
কেনেকুৱা মানে হেৰিত খাওঁ অকনমান আহ অকমান হেৰি টাইপত প্ৰাকৃতিক পৰিৱেশ টাইপত যে পাহাৰ চাহাৰ থকা জান জুৰি থকা মানে গাড়ী মটৰ চটৰ এইবিলাক মানে চাওঁ শব্দৰ পৰা অকমান দূৰত তেনেকুৱা জেগাত ভাল লাগে অ
ভাল লাগে।
খালে সোনকালে আমি জেগাই আহ খালে সোনকালে ঠাইখন আমি আহ বাচনি কৰিব লাগিব বুজিছ
অ নহ'লে মানে
পৰীক্ষা তে হৈ লওক তাততেৈ আম বাছনি কৰিম
অ লগতে হব বাৰু শেষ লগতে হব আহ আৰু দু দিনহে আছে আৰু পা শেষ হবল
উ উম মই এইয় তোৰ হেৰি।
দুবাৰ দ ত চামে
অ অ ব যোৱাাকাল ম ৰাজ ৰাজ যোৱাকালি মই ৰাজস্থানৰ পৰা আহি পাইছো হে
উম
গৈছিলো যে
কি কি কিনিলি কি কি কিনিলে তাত অ অ কি কি কিনিলে
কিলো কাপোৰ কানি ধুনীয়া দেই বৰ কম দামতে বৰ ধুনীয়া ধুনীয়া কাপোৰ পায় দেই অ কাপোৰ কাপোৰ কিনিলো তই ৰাজস্থানী যি ইয়া ৰাজস্থানী কাপোৰ এযোৰ কিনিলো
অ তাৰপিছত কিবা পেনী চোলা নিচিনা পিন্ধে নহয়
নিচিনা সেই তোৰ টুপি এটা থাকে যে পাগৈ টুপি এটাও থাকে সেই নাই এনেই পিন্ধিছো আৰু মানে তই হেৰি এ আৰু এটা চিন হিচাপে কিনি লৈ আহিছো উ দাম বিলাক কম সেই সেইযোৰ কাপোৰ অ তোৰ হেৰি লৈছে চাৰে তিনি শ টকা লৈছিলে উম এইটোোৰ পেন আছে আৰু পেন আছে আৰু কুুৰ্তটো দুটা মিলাই চাই তিনিশ আৰু টুপি টো এক্সট্ৰাকে কিনিছো তো ডেৰশ টকা লৈছে
লৈ
আৰু হেৰি ৰাজস্থানৰ পৰা হেৰি আনিছো কিবা এটা খোৱা বস্তু এইটো আমাৰ ইয়াত নোপায় ৰাজস্থানত পায় কিবা বস্তুতটো তোৰ হেৰি ন যিনা এই পিঠা নিচিনা হে
য নো এতিয়া আমি গম প নাপাওঁ হা
পেকেট থাকো এইবিলাক দো দোই নাই তাতে না মইো দেখা নাই ন মই তাত গৈ দেখিছো
অ এতিয়া আমাৰ বস্তুবিলাক সিহঁতে নেদেখিব ন একেই আৰু দেহ ব দে
ত সিহঁতে ইতে যদি আহে ৰাজহুৱা মানুহ ইয়াতে ই পেকিং কৰি লৈ যাবগৈ বা এইটো কি বস্তু বুলি
অ সেইটো হয় বাৰু সেইবিলাক ৰাজ ৰাজস্থানী বুলি কলে বৰ জ্বলা মছলা খায় ন
উম উম নাই নাই নাই ঠিকে জামা নিচি আমাৰ হয় অকমান নিচিনাই হয় এ এইবিলাক এইবিলাক এইবিলাক তোৰ এনেই কিছুমানে এনেই বনাই আৰু ভিডিঅ'টো
অ ভ ভিডঅ' বুলি নহয় মানে এই মানে দাদা কেইটামান গৈছিলে আমাৰ এইফালৰ পৰা কিবা মানে হেৰি মহাবিদ্যালয়ৰ পৰা নিছিলে সহত বা চাক সিহঁতে চাকৰি কৰে চাকৰি কৰাৰ কাৰণে গৈছিলে কিবা মানে এ জিলা মা নে কি? জিলাৰক পঠিছিলে অ অ দে বুজি ভাইছ নত তাৰপিছতে সিহঁত সিহঁতকেইটা কৈছে অ আৰু কি কিনিলি
যে ক সিহঁতে কি কলে
অ সিহঁতে সিহঁতে কৈছে হেৰি মানে বাকী চব ঠিক থাকে পাইছে গৰম চৰম মানে নাই ঠিকে থাকে আছে হৈছে আমাৰ নিচিনাই অসমৰ নিচিনাই কিন্তু সেইটো বোলে বৰ মানে জ্বলা মছলাটো বোলে সিহঁত বৰ বেছি পালে মানে সিহঁতে জলা নহোৱ খাবইোৱাৰে মান অৰ্ডাৰ দিলহে ভালকে খাব মানে ভ
সিহ সিহতে চাগে বেলেগ কব চল থাকে। কিন্তু মই মই তেনেকুৱা নাই নাই এতে বেলেগ কবা হোটেল চোটেল খ আছিলে চাগে মই মই কিন্তু ভাল পাইছো মানে তোৰ তাত গৰমতটো মানুহে কয় আচানত গৰম কিন্তু তোৰ দিনতো বহুত গৰম দেই দিনতো থাকিব নোৱাৰি কিন্তু ৰাতি যে এইটোৰ মানে চুৱেটাৰ পিন্ধা নিচিানো অৱস্থা হৈ যায় গৰম কাপোৰটো নতি নিলে তয় এ পিনত খেলিব নেকি
সেইটো হেৰিতহে হয় মৰুভূমি মৰুভূমিহে হয় কিছু মানে এ ৰ ৰাজস্থান বুলি ক'লেতো তেখন মৰুভূমিহয় দেচোন এইটো ভুল অ অ এই মৰুভূমি চত মানে হেৰি হয় এতিয়া
এ এতিয়া মানে অ এতিয়া মানে কি জানানে মই তোক যে কৈছো এতিয়া ৰাজ ৰ মই যে কৈছো য ৰাজস্থান য গৈছ এতিয়া ৰাজ ৰাজস্থান গৈছো মইতো যেতিয়া তোক নকো যে মই মৰুভূমিত গৈছো বুলি মই তটো মান মৰুভূম চৰুভূমিতে। চব জেগাতে ৰাজস। ৰাজস্থানন খতে আছে গতিকে মানে চবকে সাঙৰি মইস্থান বুলি কৈ দিছো আৰু এতিয়া এতিয়া ৰাজস্থানৰ পৰা এজন যদি আমাৰ ইয়ালৈ যদি আহে আহিবা তে তেওঁ যদি কয় মই শিৱসাগৰ শিৱসাগৰ গৈছো বুলি ক'ব নে নে তেওঁ ক'ব অসমত গৈছিলো তেনেকুৱাই কথা অ অ তেনেকে মই তেনেকে মই হেৰি লো ওঠৰত উঠিলো ওঠৰ তৰ হেৰি ঘূৰি পেললে এনেকে এপাকটো ঘূৰি দিয়ে এশ পাঁচশ ক পাঁচশ মিটাৰ মান হ'ব ঘূৰাই ত হেৰি যোগালে এয়া আঢৈশ টকা লৈ বহুত বহুত ধুনীয়া লাগে তোৰ মানে মানে ক মানে কি কম তোৰ মানে এ উঠা লগিলাক তোৰ এনেকুৱা লাগিব তই কিবা ডাঙৰ কিবা ওখ বস্তু এটা উঠি আছে নেকি
অ এই কিন্তু বেয়াওল অ কিন্তু কি জান কি জান বেয়া লাগে বেয়া লাগেও সিহঁতলে। মানে সিহঁত বুলি নহয় কিছুমানে এয়া হেৰিতটো দেখো পাহাৰো দেখো কিছুমানে মন্দিৰলৈ যায় ন মন্দিৰলৈ গৈ পেলাই যে মানে খোজকাঢ়িব নোৱাৰো যদি নাযাবি।
উম অ এই গ
গাড়ীত যাব যদি অ ত গাড়ীত গাড়ীত যা যদি গাড়ী যাব নোৱাৰটো নাযাবি ত' সেইটো মানে লোকক লোক পিঠিত উঠি তই এইটো ভগৱান দৰ্শন কৰাতটো একো লাভ নহয় দিয়াচোন সেই জীৱটোৱে জীৱটো কিমান কষ্ট পায়
হয় য হয় য এতিয়া মই আৰু এটা বস্তু কৰিলো নহয় তাত
কি কি?
তাত তোৰয়া হেৰি এনেকুৱা গাড়ী আছে গাড়ী লৈ পেলাই তোৰ গোতেেই মৰুভূমি খত তোৰ এনেকে এ ঘূৰাই পালিৰ ওপৰেদি এনেকে উৰাই লৈ যায়।
আহ
তাৰপিছত তোৰ ইঈঘল চৰাই শুনিছ নাম অ ইগল চৰাই প্লেল এনেকে হেৰি কৰিছো।
সেইটো মই সেইটো ডুবাইহে দেখিছো হেল্ল'
তাৰপিছত তোৰ অ তাৰপিছত যে জয়পুৰত যে আছে যে জ জয়পুৰত যে আছে এখন যে ৰজাৰ যে তোৰ যে ৰেষ্টুৰেন্ট ধাবা নিচিনা যে
অ ভোৱামহল।
অ তেনে তেনেকুৱা সেইটোত গৈছো
অ এই আগৰ হেৰি যে কি বুলি
অ আৰু এটা বস্তু আনিছো কোনচোন
কি
এয়া তোৰ হেৰি এ তোৰ এনেকুৱা মানে ৰজাৰ ষ্টাইলৰ মানে হেৰি আৰু এনে এটা চেন্দেল বনাই দিয়ে আৰু তই ৰখি অ জোতা তই ৰখি থাকিবি তোক তোৰ তকুৰ আগত বনাই দিবই আৰু কেনেকুৱা জানানে বস্তুটো স বস্তুটো শুনচোন বস্তুটো শুনচোন মোৰতো সোনচোন বনাই যে দিব তোৰ বনাই যে দিব বনাই কৈ আছো তই কথা কাহ ওপৰত কৈ আছো।
অ অ দে কৈ জা
অ বনাই যে দিব ত তই ইপাক। ই পাত দুই পাত জোতা তই এ মানে উল্টা পুলতাকে পিন্ধি পিন্ধিলেও তই গম নাপ যে উল্টা পুল্টা হৈ
অ অ ভাল দে সেনেকুৱা ভাল দে দৌৰা দৌৰি হলে বোলে জল্দি জল্দি পিন্ধি যাওঁ ন
আহ আকৌ আৰু ভৰিত আছে ন ভৰিত আছেনে নাই তই গমেই নোপাবি বৰ বঢ়িয়া লাগে আহ
আৰু বহুত দিন বহুত দিন যায় দে সবিলাকত
মই আনিছো তেনেকুৱা আনিছো তেনেকুৱা তোৰ বনাই বেলেগ মাহঁতৰ কাৰণে আনিছো বাহহতৰ কাৰণে আনিছো
অ মই পিন্ধিছিলো এবাৰ হেৰি ডৰ বছৰ গ'ল পিন্ধি থাকো এনি টাইম মানে ঘঁহি হৈ যাব ৰংটো গুচি গৈছে গ কিন্তু মানে ছিগি যোৱা নাই ইমান ধুনীয়া
উম উ কি তাত তোৰ চবতকে দামী বস্তুটো কি কচোন পানী
হ
পানী মানে তোৰ এনেকুৱা অভাৱ তই খালি কিনি পেলাই তই পানী খাব লাগিব তাৰ বাহিৰে তোৰ বেলেগ উপায় নাই
অয়, কিন্তু কিছুমান জেগাত পানী অভাৱ নহয় ত যোনফালে গৈছ ছাগে পানী অভাৱ
মই ত অ মই বেলেগ চাইডে মৰুভূমি চাইডে আছিলো যে
অ সেইকাৰণে, কিন্তু কিছুমান জেগা পানী অভাৱ নাই দে এ চব হেৰি মইতো এনেকে মানে বহুতয়ে হেৰি পাইছো এই যে কি বুলি কয় চিনেমা খন উলিয়াইছিল কি আছিলে, প্ৰিয়ংকা চোপ্ৰা আছিলে তাত যে তাৰপিছত দীপিকা পাদুকণ আছিলে ৰণবীৰ সিং কিবা যে এখন কি আছিলে চিনেমাখন? অ সেইখন চিনেমাত সেইখন চিনেমাত যে এই মানে জুইত যে যা যাহা যাই যে জপিয়াই দিয়ে যে, অ সেইটোয়ে সেইটো আছে নহয় তাতে
অ অ আছে আছে
সেই ঘৰটো
আছে আছে অ অ আছে আছে মই দেখিছো তাতো গৈছো, উ উম উম লগ পালে লগ লগ পালে দেখাম দে আছে মোৰ তাতটো
অ কিন্তু সেইটো চাইডে বোলে পানী অভাৱ নহয় দে সেইটো চাইডে ভাল
অ সেইটো চাগে আমি তোন প্ৰথম আমি প্ৰথম প্ৰথম গৈ পেলাই তোন পানীৰ অভাৱ বহুত পানী অভাৱ পালো তাৰপিছত আমি যেতিয়া আমি যেতিয়া ইটো ইটো আমি যেতিয়া ইটো চাইডে আহিলো ন তেতিয়া অলপ অ পানীৰ পানীৰ মূল্য তোমাৰ তাত থাকিহে গম পাইছো কিন্তু দেই
অ ইয়াত থাকি তাত থাকি গম পাবি, গুৱাহাটীত থাকিলে গম পাবি, এনে কিছুমান জেগা আছে আৰু গম পাবি, আকৌ ই কাকি লংকা পিনেও গম পাবি